হেল্ল'
শুনিছা নে
অ শুনিছো কি কৰিছা
মই এনেই বহি আছো তুমি
অ মইয়ো এতিয়াএনে বহি আছো ৰবা বাকী চাহ পানী খালা ন
উম এই অলপ আগত খাই উঠিলো তুমি
উ খালো দিয়া
উম উম
বাকী এনে খবৰ ভাল ন
মোৰ ভালে তোমাৰ
আছো দিয়া ঠিকে এক্জাম বোৰ শেষ নে
অ মোৰ একজাম আহিহে আছে ৰ'বা মোৰ জুলাইত একজাম আছে তোমাৰ
অ মোৰতো এতিয়া শেষ বাৰু কিন্তু কলেজৰ ক্লাছ বোৰ চলিছে এতিয়াও
অ তুমি মানে এতিয়া ঘৰত নাই নে ঘৰত
তে ঘ ঘৰতে আছো
অ অ
উম হেল্ল'!
অ', তুমি ৰাতিপুৱা সোনকালে উঠা নে?
অ', মই ৰাতিপুৱা সোনকালে উঠো ৰ'বা, তোমাৰ ছয় পাঁচ ছয় মানৰ ভিতৰত উঠো আৰু তুমি কেতিয়া উঠা?
মোৰ অলপ দেৰি হয়! তুমি খোজ কাঢ়িব যোৱা
খোজ কাঢ়িব মানে আমাৰ অ তেনেকে বাহিৰত মানে এনেকে আমাৰ ৰাস্তা ত, নাই ওচৰতে বাৰু, কিন্তু এনে আমাৰ ঘৰৰ চোতালৰ এইখিনিতে এনে খোজ কাঢ়ো আৰু! আৰু ঘৰৰ, ঘৰৰ ভিতৰতে তেনেকে অলপ পাৰোঁ, যদি ৰাতিপুৱা উঠি অলপমান অ য়গা বা তেনেকে কিবা কিবি ফোনত চাই কৰিব চেষ্টা কৰোঁ, যিখিনি পাৰোঁ!
য়গাটো ভাল কিন্তু, মই আবেলি টাইমত অকণ খোজ কাঢ়ো, মানে কিন্তু বাহিৰত নাযাওঁ মই গে টৰ, পৰা চোতাললৈকে তেনেকে
আপ ডাউন কৰোঁ! এই যে হেৰিটো, কিম ঘড়ী এটা পিন্ধি কিনে, কিমান কেলৰি কমিছে তেনেকে অলপ পাৰিকিনে কৰা যায়, কিন্তু ব্যয়াম মই তেনেকে কেতিয়াবা এদিন ভূতে ধৰে ব্যায়াম কৰাৰ, খুউব বেছি দুদিনমান কৰোঁ, তাৰপিছত নকৰোঁ।
অ', মোৰো মোৰো তেনেকুৱাই হয়, মানে থাকিলেতো তেনেকে কৰা নাযায়, এইকেইদিন অলপমান বন্ধ পাই ছিলোঁ, কাৰণে মানে সোনকালে উঠি পিনে অলপ কৰিব চেষ্টা কৰোঁ বাৰু, বেছি সময় নহয় এনে অ', তোমাৰ দচ মিনিট, পোন্ধৰ মিনিট তেনে কে, অলপমান খোজকাঢ়ো বা এনেকে ঘৰৰ ভিতৰতে তেনেকে অলপ কৰোঁ আৰু। সদায় কৰা নাযায় বাৰু।
মোৰ মানে কি হ'ল, এদিন পৰিছিলোঁ অহ, হ, বাথৰুমত পৰাৰ পৰা কঁকালত অকণমান বিষাই আৰু মই বহি থাকোঁ, কাম কৰিব কাৰণে, অফিছ টাইমত কি হয়, এ, মোক বহি থাক কিব, লাগে যে, সেইটো টাইমত মানে কঁকালখন বহুত বিষাই, তেতিয়া মই অলপ উঠা, বহা বা এৰি চাই, চাই মোব-ইউটিউবত চাই, চাই যি পাওঁ তাকে, কৰি থাকোঁ আৰু।
অ', তেনেকে কৰিব লাগে, অ' তোমাৰ বেছি টাইম বহি থাকিলে তেনেকে বেছিহে বিষ হয়, অলপমান মানে লৰচৰ কৰিব লাগে বা খোজ কাঢ়িব লাগে, তেতিয়া অলপ ভাল লাগে আৰু।
এ, মাজতে কেতিয়াবাই উঠা যায়, মানে দচটাৰ পৰা পুৰা পাঁচটালৈকে, এই কেত তিয়াবা, উঠোঁ, নুঠা নহয়, কিন্তু সেইবুলি মানে একে টা, জেগাতে বহি থকাটো বহুত অশান্তিকৰ মানে।
অ', সেয়ে তোমাৰ আৰু মানে ৰাতিপুৱা তুমি ইচ্ছা কৰিলেও মানে উঠিবতো ইচ্ছা নাযায়ে বাৰু, কিন্তু যদি ভালদৰে আমি ইচ্ছা কৰোঁ, তেনেহ'লে পাৰোঁ আৰু তেনেকে কৰিব।
আৰু বিয়া মানুহে আজিকালি পুৰা কৰিছে ন? হেল্ল'! অ' শুনিছোঁ, মানুহে আজিকালি পুৰা জিম যোৱা কৰিছে ন?
অ', পুৰা একদম আৰু বেছিভাগে তোমাৰ জিমতে যায়চোন আমাৰ ওচৰৰ মোৰ লগৰে হওঁক বা আমাৰ ওচৰে, পাজৰে সকলোবোৰে জিমতে যায় বেছিকে।
উম, কিন্তু ব্যায়ামটো যে, ঘৰত কৰিব লাগে সেইটো নাই আৰু।
অ', মানে তোমাৰ কি জানা? জিমটোতকে মোৰ মতে ঘৰত তুমি যিখিনি খোজ কাঢ়া বা নিজে যিখিনি কৰিব পাৰা সেইখিনিয়ে বেছি ভাল, কাৰণ তোমাৰ জিমত গ'লে মানে তুমি জিমত যায় থাকা কিদিন বডিটো ঠিকে থাকে, কিন্তু দুদিন মান যদি তুমি বন্ধ কৰি জিমত যোৱা তেনেহ'লে অলপ মানে বডিটো আকৌ আগৰ দৰে হৈ যায়।
অ', আৰু মানে কি হয়, জিমত যাব কিন্তু, চাইকেলখন নচলাই। জিমত গৈ চাইকেল চলাব।
অ', সেইটোৱে মানে ঘৰতে মানে তোমাৰ পইচা নিদিয়াকে কৰা, কৰা বস্তুৰ মানে সিমান হেৰি নাই আৰু। মানে জিমত গৈ পইচা, পইচা দিলেহে তোমাৰ ভাল লাগে আৰু।
অ', আৰু পুৰা একদম আজিকালিতো জিমত যোৱাটো ট্ৰেণ্ড হৈছে। পুৱাই বা আবেলি টাইমত তুমি দেখিবাই বহুতৰে ষ্টেটাছত একদম কিবা দা-হেৰি দাঙি থকা উম, ওজন জুখি ওজনবোৰ দাঙি থকা। তাৰপিছত সেই বডি দেখাই কিনে ল'ৰা বিলাকৰতো বে কৈছে ছোৱালীবিলাক
তাকেইটো ছোৱালীবিলাকে বেছি কৰে যেন পাওঁ, মানে ফটো উঠি কিনে একেবাৰে মানে যোনদিনা জিম যায় সেই দিনাই ফটো উঠি একেবাৰে দিবই আৰু এখন হলেও ফটো।
কিছুমান এনেকুৱা আছে ৰেগুলাৰ জিম যায় ভালে হয় বাৰু কিন্তু কি ছুমান এনেকুৱা আছে মাহৰ মূৰত এদিন যাই কিনে একদম বহুত কেইখন ফটো উঠাই আনিব গোটেই সপ্তাহটো দি থাকিব জিম যোৱা বুলি।
সেইটোয়ে মোৰ লগৰজনীও যাই তাই মোক লগ ধৰি আছে। যে মইয়ো যাব লাগে বোলে মানে, মাহত আঠশকে দিয়ে তাই চ মই কৈছো কি মই নাযাও মই ঘৰতে যিখিনি পাৰো নিজে কৰিম জিমত যাই আৰু এনে সময়ো নিমিলে বাৰু কলেজ থাকিলে তেনেকে।
উম আৰু মানে কি হয় ওজন জোখা এইবিলাক বস্ত টো তুমি যদি এটা টাইমত এৰি দিয়া ন এদিন বা দুদিন কৰি কিনে এসপ্তাহ লৈকে নকৰা তেতিয়া তোমাৰ নিজৰে মাচেলবোৰ শেষ হৈ যাব। মানে বি পা, ব যদি বিষোৱাৰ পিছতো তুমি যাই থাকা তেতিয়াহে ভাল হয়।
আৰু অ তাকেতো মানে জিমত যোৱা মানে তুমি সেইবিলাক যে অ মানে দে কিবা কিবি দঙা সেইবিলাক কৰাতো মানে নিজৰ বডিটো কিবা মানে মাচেলছবোৰ ফুলাই দিয়াৰ দৰে হয় মানে দুদিন মান নগ'লে তোমাৰ সেইটো কমি যায় আৰু।
অ আৰু যে সিহতক যে কয় কণী খাব লাগে কিবা পাব প্ৰেপ্লেটবিলাক দেখাব চাবাচোন একদম কাজু ল'ব, আপেল ল'ব কণী ল'ব লৈ কিনে ফটো চটো দিব বাপৰে।
তাকেতো সেইকেইদিন পুৰা একেবাৰে ফটো পাবাই আৰু তুমি কণী তাৰপিছত গাখীৰ এইবিলাকৰ ফটো দিয়ে থাকে আৰু।
উ কিনো মই ভাবো নিয়মিত যদি ভাত তটো খাই নৰ্মেল কে খালেও হ'ল বহুত খাব নালাগে। অ এটা লিমিটত খালে হ'ল, উম। লিমিটত খালে বা আৰু সদায় খোজ কঢ়িলে বা অকনমান ঘৰত প্ৰাণায়েম ছেনেম কৰিলেও ভালে হয় জিম গ'লে এনেকুৱা নহয় যে বেয়া হয় কিন্তু ডেইলি যাব লাগে মেইনটেইন ডেইলি কৰিব লাগে।
অ সেইটো যদি তুমি নিজে টাইম দিব পাৰা তেতিয়াহে মানে জিম টো ডেইলি মানে জইন কৰিব লাগে আৰু এনে যদি তুমি টাইম নোপোৱা বা দুদিনৰ গেপ দি দি যাম বুলি ভাবা তেনেহ'লে জিমত যাই মোৰ মতে কাম নাই আৰু
খোৱা লোৱাবোৰো নিজৰ যিখিনি আমাৰ লাগতিয়াল খাদ্য সেইখিনি আমি ঠিকমতে খাই থাকিলে ৰাত ৰাতিপুৱা সোনকালে উঠিলে যদি আমি নিজৰ কামবোৰ ভালদৰে কৰো তেনেহ'লে এনেও ভালে থাকিব বডিটো কিন্তু জিমত যায় আৰু ইমান এটা
আৰু যে সিহঁতে যে প্ৰটিনবিলাক কিনে প্ৰটিন কিবা যে এটা অ প্ৰটিন সেইবিলাক খাব একদম পুৰা গুড বেলেগ বেলেগ নাম এক্সট্ৰাকে মানে প্ৰটিনটো লৈ লয়, অ বহুত দাম।
আঠশনে কি লয় তাৰ সেই বটলতে।
আৰু কিবা মিহলাই, মিহলাই খাব লাগে বটলটো কিবা বেলেগ ধৰণৰ। মোৰ ভাইটি যাই জিমত, মই দেখো কিবা এটা সেই ভিতৰত গোল কিবা এটা আছে, যিটো মানে প্ৰটিনটো মানে কিবা হেৰি কৰে, মিক্স কৰে। মই বোলো অ, সেইয়াই আৰু সি, কিন্তু ঘৰত তৰকাৰী নাখায়। অ, গাখীৰৰ লগত খায়, সি ঘৰত তৰকাৰী নাখায়, হেৰি নাখায়। কিন্তু সেই প্ৰটিনটো পুৰা ডেইলি খাব।
তাকে, আৰু
এইবিলাক চলিছে ইহঁতৰ, কিন্তু জিম সি গৈ থাকে।
উম, যাব লাগে বাৰু সেইটো, তোমাৰ কমাই দিলে আৰু সেইটো মানে অ, বডিটো আৰু আগৰ দৰে হৈ যায়। যদি য, নাযায় তোমাৰ দুদিন মান গেপ দিলে‌।
উম,
আৰু সেই তোমাৰ সকলোবোৰ বস্তু যদি আমি পৰিমানত উম অলপ, অলপ পৰিমানত বা সকলোৰে এটা সেই আছে ন, যে বেছি খালে মানে সেই হৈ যায়, গতিকে চব বস্তু আমাৰ নিয়মিত তালিকাত যিখিনি বস্তু আমি খাব লাগে, সেইখিনি সময়মতে খালে এনেও আমাৰ দেহাটো ভালে থাকিবই, এনেও শাক-পাচলি খোৱাত টো, বাৰু জৰুৰী সেইটো জিম যোৱা বা নোযোৱালৈ কথা নাই শাক-পাচলি বোৰ খাবই লাগে।
উম আৰু কিন্তু এক্সাৰচাইজটো মই ভাবো ঘৰত চবে এবাৰ হ'লেও যদি প্ৰাণায়ামটো কৰিলে আৰু এক্সাৰচাইজ তোমাৰ বেমাৰ বেমাৰো নোহোৱা কৰে, আমিহে নকৰো এলাহত ভাবো কি যে নহয়, দুখ পাওঁ কাৰণ এদিন কৰিলে বিষাই অ, দুদিন কৰিলে বিষাই সেইকাৰণে এৰি দিওঁ আৰু শুৱাৰ মানুহৰ টোপনিটোৰ কাৰণে, বহু মোৰতো বহুত এলেহুৱা মই কাৰণে নকৰো।
মইয়ো। ময়ো উঠিবতো নোৱাৰোৱে, কিমান যে এলাৰ্ম লগাই, লগাই লাষ্টত উঠিব লগা কিবা হয় আৰু তেনেকে আৰু তোমাৰ ৰাতি অ, বহুত খিনি বেমাৰ ভাল হয়, তোমাৰ তুমি যদি মানে ডেইলি কৰা তেতিয়া অলপ নিজে গম পোৱা যায় আৰু কিন্তু আমাৰ আৰু এদিন কৰি এদিন নকৰোতে তেনেকে আৰু সিমান এটা আমি গম নাপাওঁ।
অ, মই চাই থাকো নহয়, জিম ট্ৰেইনাৰ বিলাকক। সেইবিলাক কৰে ইমান ধুনীয়া য়োগা বিলাক কৰে, মানে নিজৰ বডিটোয়ে ইমান ধুনীয়া হৈ থাকে মানে।
তাকেতো ইমান ফিট হৈ থাকে সিহঁতে।
অ, মই লাষ্ট টাইম এজনীক দেখিছিলো, তুমি চাগে দেখিছা অৰুণিমা দত্ত বুলি?
তুমি চাবা চোন, তেখে-তেখেতে য়গা কৰি, ইমান ধুনীয়া হৈ আছে নহয়।
তেওঁতো লৰাক নে, ছোৱালীকো বিয়া দিলে ন?
লৰাৰ বিয়া পাতিছে।
অ, ইমান ধুনীয়া হৈ আছিল, তাকে চবে দেখি কিনে মানে চখ আৰু যে এইটো সঁচা কৈ মানে হয় নে, মাক নে কিবা এ, আই, জেনেৰেটেড ফটো এনেকুৱা বুলি ভাবিছিলে আৰু।
নহয়, তেখেত-তেখেতক মই দেখিছিলো, তেখেত এ সেইখিনি উজান বজাৰ সেইখিনিত তেখেতৰ য়োগা চেণ্টাৰটো আছে। মই আগতে ডিগ্ৰী টাইমত মই ইকনমিক্সৰ ক্লাছ কৰিব মই তাত দেখিছিলো তেখেতৰ গিৰিয়েকৰ এটা কচিং চেণ্টাৰ আছে মানে। তাত গৈছিলো, তলত য়োগা কৰে। কেনেকুৱা ধুনীয়া তেখেত তোমাক ভাব ৰবা য়
একদম ছোৱালী আৰু, ছোৱালীৰ দৰে হৈ আছে একদম ধুনীয়া।
তিন বিলাকো ইমান ধুনীয়া হয়, তাকে।
একদম গ্ল' কৰে আৰু ধুনীয়াকে একদম ছোৱালী যেন অ বেছ শিৱ হোৱা যেনে নাপায় তোমাৰ থাৰ্টিৰ থাৰ্টি মান তেনেকুৱা পায় আৰু।
উম, উম উম তেনেকুৱাই।
উম তাকেতো। দিয়া নহলে আৰু পিছত এদিন কথা পাতিম এই বিষয়ে।
অ ঠিক আছে দিয়া, উম, ৰাখিছোঁ, অ।